হেল্ল'
হেল্ল'
অঁ শুনিছানে?
অ শুনিছো
কি কৰি আছা।
এ মই মানে বিশেষো কৰা নাই এই এতিয়া বহি আছো অলপ মানে আগ মই মানে অলপ আগতে বজাৰত পৰা আহিলো এতিয়া অলপ সেইকাৰণে বহি আছো তই
অ মইও এনে আছো ৰ বজাৰত গৈছিলি কি কি কিনিলি
এ নাই ঘৰলৈ কিছুমান প্ৰয়োজনীয় বস্তু আনিলো যিবোৰ দৰকাৰ আৰু লগতে এখন নতুন গামোচা কিনিলো ইমান ধুনীয়া গামোচাখন।
বা আজিকালি ধুনীয়া ধুনীয়া গামোচা ওলাইছে ক'ৰ পৰা কিনিলি
এ এখন হাতেৰে বনোৱা দোকানৰ পৰা দোকানদাৰ জনে কৈছিল কি যে এখন গাঁৱৰ শিপিনীয়ে নিজৰ হাতেৰে বৈছে ত শুনি ভাল লাগিল মোৰ সেইকাৰণে লৈ আহিলো যিহেতুকে শ পিনে নিজৰ হাতেৰে বৈছে তেন্ততো আনিবই লাগে আৰু মই ভাবোঁ
অঁ সঁচাকৈ দেই মানে হাতে বোৱা গামোচাৰ কথা একেবাৰে বেলেগেই মানে গামোচা বুলি নহয় আৰু হাতে বোৱা যিবোৰ কাপোৰ থাকে মেখেলা চাদৰ হওক বা যিকোনো সেইবোৰ মানে দেখিবলৈ ভাল লাগে আৰু পিন্ধিবলৈও ভাল লাগে আৰু কেৱল দেখাতে নহয় তাৰ লগত মানুহৰ মানে পৰিশ্ৰম আৰু মৰমো জড়িত থাকে ন
উম তই ঠিকেই কৈছ মানে আগতে মই গামোচাক মানে কেৱল এখন কাপোৰ বুলিহে ভাবিছিলো কিন্তু ডাঙৰ যেতিয়া হলো ডাঙৰ হোৱাৰ লগে লগে মানে বুজিলো কি ইয়াৰ মূল্য় কিমান বহুত বেছি তাতো আৰু মই অসমত কিমান বেছি গামোচাৰ মূল্যয়তটো তেতিয়াহে বুজি পালো
হয় হয় আমাৰ অসমত গামোচা কেৱল মানে ব্যৱহাৰৰ বস্তু নহয় ই আমাৰ সংস্কৃতি আৰু মানে পৰিচয়ৰ প্ৰতীকো হয় গামোচা মানে এতিয়া গামোচাখন দেখিলে গম পায় কি এই মানুহজন অসমৰ হয় তো মানে এতিয়া অ আমাৰ বিশ্ব দৰবাৰত গুচি গৈছে আমিয়ে নিব লাগিব সেইটো আৰু এতিয়াও মানুহবোৰে চিনি পোৱা হৈছে মানে গামোচাখন যে অসমৰ হয়
উম তই দি মানে তই ঠিকেই কৈছ যদি মই কবলৈ যাও বিহুৰ সময়ত গামোচাৰ গুৰুত্বটো আৰু বাঢ়ি যায় বিহুত তো ডেকা গাভৰু গামোচা ব্যৱহাৰ কৰে আৰু শিল্পীসক সকলো গামোচা দিয়ে সন্মান জনোৱা হয় যেতিয়া সিহঁতে ফাংচন কৰে ষ্টেজত উঠে তেতিয়া সিহঁতক গামোচাৰে সন্মান জনোৱা হয় আৰু আজিকালি চবেই গামোচাটো ব্য্ৱহাৰ কৰে আৰু বিহুত বিশেষকে
অঁ আৰু কেৱল বিহুতে নহয় মানে যিকোনো অনুষ্ঠানত অতিথিক সন্মান জনাবলৈ গামোচা আগবঢ়া আগবঢ়োৱাই হয় আৰু এইটো আমাৰ মানে বহুদিনীয়া পৰম্পৰা হয় আৰু অ আমি দেখিবলৈ পাওঁ বিহু নহ'লেও এনেই যদি কিবা অনুষ্ঠান পাতিছে তাত যদি আহ সন্মান যোগ্য কোনোবা মানুহ আহিছে তেওঁলোকক সন্মান জনাবলৈও আহ সেই গামোচাখনে ব্যৱহাৰ কৰে
উম তই ঠিকেই কৈছ আমাৰ ঘৰত যেতিয়া আলহী আহে আৰু বিশেষ ত মা আৰু দেউতাই প্ৰথমে গামোচা দি আদৰি আনে আৰু সেয়া দেখি মানে আলহী সকলেও মানে খুব বেছি আনন্দ লাভ কৰে আৰু আমাৰো ভাল লাগে গামোচাখন দি
অ মই লক্ষ্য কৰিছোঁ মানে বহু সন্মানীয় ব্যক্তি অসমলৈ আহিলে মানে তেওঁলোকক গামোচা পিন্ধাই আদৰণি জনায় আমি দেখিবলৈ পাওঁ বিমান বন্দৰতো তাতো কোনোবা যদিও সন্মানীয় ব্যক্তি আহে তেওঁলোককো এই গামোচাই দিয়ে গামোচা দি মানে আদৰণি জনায় আৰু এইটোৱে মানে অসমীয়া আতিথ্যৰ চিন হয়
উম তই ঠিকেই কৈছ আৰু গামোচাৰ যে ৰ ৰং দুটা আছে ৰঙা আৰু বগা কি ভাল লাগে সেই ৰং দুটা তোৰ বগা ৰং পবিত্ৰতা আৰু শান্তিৰ প্ৰতীক বুলিও ধৰা হয় আৰু আনহাতে তোৰ ক'বলৈ যাওঁ যদি ৰঙা ৰংটো খুব ই উশাহ উৎসাহ আৰু জীৱন শক্তিৰো প্ৰতীক বুলি কোৱা হয়।
অ এইবোৰ আগতে মই ইমান ভালদৰে নাজানিছিলোঁ বাৰু মানে ৰং দুটাৰ যে বিশেষ কিবা আ এনেকুৱা তাৎপৰ্যও আছে সেইটো মই জনা নাছিলোঁ বাৰু
উম মানে মই কলেজত এটা আমাৰ কলেজত এটা অনুষ্ঠান হৈছিল তাত বিষে এই বিষয়ে মানে শুনিছিলো কি তেতিয়া গম পালো যে গামোচাৰ লগত আমাৰ ইতিহাস সংস্কৃতি আৰু। বহুত বস্তু এনেকুৱা আছে যিবোৰ জৰিত হৈ আছে।
সঁচাকৈয়ে মানে আগৰ দিনত। মানুহে আ খেতি পথাৰত কাম কৰাৰ সময়তো গামোচা ব্যৱহাৰ কৰিছিল। ঘাম মুচিবলৈ বা মূৰত বান্ধিবলৈ কেতিয়াবা ৰ'দৰ পৰা বাচিবলৈও ব্যৱহাৰ কৰিছিল। মানে গামোচাখন সঁচ। চাকৈ ক'ব গ'লে অসমৰ প্ৰাণ হয়।
উম, তই ঠিকেই কৈছ আৰু এতিয়াও তই গাঁৱত দেখাই পাবলৈ পাবি কি। বহু এনেকুৱা কৃষক আছে যিবোৰে এতিয়াও। পথাৰলৈ গ'লে গামোচা লৈয়ে যায়, গামোচা অবিহনে সিহঁতে নাযায়। মোৰত বা কঁকালত বান্ধি যাবয় যাব গামোচাখন। সেইবোৰ দেখিও ভাল লাগে, কি গাওবোৰত এতিয়াও যে গামুচাৰ। যিখিনি গামোচা আমি সন্মান কৰিব লাগে, সেইখিনি বস্তু গাউট কৰে।
অ' আৰু এটা কথা মনত পৰিল মানে। অ' পূজা পাৰ্বণ বা নামঘৰতো বহুতে গামোচা লৈ যায়‌। আ মই দেখিবলৈ পাওঁ ইয়াত কোনোবাই মন্দিৰত গৈছে বা। আ কীৰ্তন ঘৰত গৈছে তেতিয়াও মানে গামোচাখন লৈ। আৰু ইয়াৰ লগত মানে শ্ৰদ্ধা আৰু ভক্তিৰো মানে সম্পৰ্ক আছে। গামোচাৰ লগত।
উম তই একদম ঠিক কথা কৈছ। মানে গামোচা বহুত ধৰ্মীয় আৰু সামাজিক অনুষ্ঠানৰো এটা অংশ। তোক যেনেকে ক'লো তই যেনেকে কলি কি নামঘৰতো গামোচা। পূজা পৰ্বতো গামোচাখন দিয়া হয়। বা যেতিয়া দূৰ্গা পুজাৰ টাইমত গোসানীক। তেনে তেতিয়াও গামোচা দিয়া হয় আৰু যদি অনুষ্ঠানৰ কথা যদি কবলৈ যাওঁ। যেনেকে প্ৰথমতে আমি কৈছিলোঁ কি যেতিয়া শিল্পী ষ্টেজত উঠে। তেতিয়াও শিল্পীক গামোচাৰে আদৰোৱা হয়। সেইবোৰে আৰু চব মানে গামোচাটো প্ৰতিটো মানুহৰ। তোৰ জীৱনৰ এটা এটা অংশই বুলি ক'ব পাৰি আমাৰ অসমত।
সেইটোৱেই কিন্তু এটা মানে মা আ‌ কথা লক্ষ্য কৰিছোঁ কেতিয়াবা। মানে আজিকালি বহু যুৱক - যুৱতীয়েও মানে। আ, গামোচাৰ বিষয়ে মানে ইমান গুৰুত্ব নিদিয়ে।
উম, তই ঠিকেই কৈছ মানে। ভাল বাৰু দেই, কিন্তু কিছুমান এনেকুৱা আধুনিক সাজপোছাক আছে। যিহৰ মানে যিহৰ লগত গামোচাটো ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। যিটো সংস্কৃতিক তোৰ অনুষ্ঠান হওঁক কলেজ ফাংচন হওঁক। বা বিভিন্ন উৎসৱত হওক গামোচা পিন্ধি গৌৰৱ অনুভৱ কৰে। কিন্তু মই ভাবো আৰু কিছুমান এনেকুৱা গামোচা আছে যিবোৰ তোৰ। এনে মেচিনত বনাই কিন্তু শিল্প এইটো। অ' মেচিনত বনাই, মেচিনত বনোৱা খিনিতো ভাল নহয় বাৰু ডুপ্লিকেট বুলিয়ে কোৱা হয়। ত' মই ভাবো এইবোৰ কৰিব নালাগে আৰু।
আৰু তই যে কলি এই সাংস্কৃতিক অনুষ্ঠান বা কলেজ ফাংচনত বা বেলেগ - বেলেগ। উৎসৱতো গামোচা পিন্ধে এইটো বাৰু ভাল কথা, আ নিজৰ মানে। সংস্কৃতিক আধুনিকতাৰ লগত যিটো আগুৱাই নিয়া হৈছে, নিয়া হৈছে সেই। তো দেখিবলৈ ভাল লাগে বাৰু কিন্তু কিছুমানে যেতিয়া গুৰুত্ব নিদিয়ে সেইটো বেয়া লাগে।
উমঁ সেইটো হয় কিন্তু। আৰু এতিয়া চা হা আমি যদি মেচিনত বনোৱা ইমান সহজে বনোৱা গামোচাখন কিনো। তেন্তে শিপিনী সকলৰ কি হ'ব। এতিয়া যদি আমি হাতেৰে বোৱা গামোচাখন কিনো তেতিয়াহলে আমাৰ শিপিনীসকলৰ বহুত বেছি লাভ হ'ব। আৰু আমি এইটয়ে বিচাৰো সিহঁত,,, ইমান কষ্টকে বনাই সিহঁতৰ গামোচা নিকিনি কিনে আমি মেচিনত বনোৱা গামোচা কিনো। এইটো মানে বহুতে বেছি লাজ লগা কথা আৰু অসমৰ মানুহৰ কাৰণে।
অঁ আৰু শিপিনীয়ে বোৱা। গামোচাবোৰৰ কথাই বেলেগ সেইবোৰ এক,,, একেবাৰে নিখুঁতভাৱে তেওঁলোকে বনায় কিন্তু মেচিনত বনোৱাবিলাক,, মানে ফাটা চাঞ্চ থাকে বা,,, কিবা বেয়া হৈ যায় এ সোনকালে বেয়া হৈ যায়। আৰু তেওঁলোক আ শিপিনীসকলৰ পৰিশ্ৰম। উচিত মূল্য মানে পাব লাগে তাতে আমাৰ মানে,,, থলুৱা শিল্পীও জীয়াই থাকে।
উমঁ তই ঠিকেই কৈছ। এতিয়া ছা আমি যদি আমাৰ নিজৰ বস্তুটয়ে মূল্য নিদিওঁ। তেতিয়াহলে আনে কিয় দিব এতিয়া আমাৰ অসমত যদি,,, গামোচাতটো আমাৰ বহুত বেছি দূৰ ফেমাচ তেন্তে আমি যদি,,,, গামোচাক সন্মান নিদিও তেন্তে বেলেগ বেলেগ দেশৰ বা,,, বেলেগ ৰাজ্যৰ মানুহে কিয় দিব। এতিয়া আমাৰ ঘৰতো এনেকুৱা হয় তোৰ ঘৰত এনেকুৱা কিছুমান বস্তু আছে যিবোৰ তোৰ,,, আমি যদি মূল্য নিদিওঁ কিন্তু বেলেগে কিয় দিব মূল্য। তেনেকুৱা কথা মই ভাবো কি গামোচাটোকো যদি আমি আমি প্ৰথমে মূল্য দিওঁ। আমি যদি ব্যৱহাৰ কৰিবলৈ ভালকে যদি আমি ব্যৱ্হাৰ কৰো। তেন্তে আনেও ভালকে ব্যৱহাৰ কৰিব আন দেশৰ মানুহ বা ৰাজ্যৰ মানুহে।
অঁ আমাৰ গামোচাটো মানে,,, বিশ্ব দৰবাৰত পৰিচিত হোৱাতটোও এটা গৌৰৱৰ অংশ হয়। গৌৰৱৰ বিষয় হয় আৰু এখন সৰু গামোচাৰ মাজত। ইমান ডাঙৰ ইতিহাস সংস্কৃতি আৰু মানে আৱেগ লুকাই আছে। বুলি মানে ভাবিলে আচৰিতে লাগে।
উমঁ তই সেইটো ঠিকে কৈছ মানে আমাৰ সংস্কৃতিৰ,,,, হেলৌ! '
অঁ অঁ!
আমাৰ যদি আমি যদি সংস্কৃতিটোক ভালকে ৰাখো তেন্তে আমিও বহুত বেছি গৌৰৱ। কৰিব পাৰিম আন ৰাজ্যৰ তুলনাত আৰু আমি ধৰি লওক। গৌৰৱৰ বিষয়ও হৈ যায় হয় নে নাই।
অঁ হয়। অহ বাকী আৰু আজি কথাবোৰ মানে পাতি মোৰ। গামোচাৰ বিষয়ে মানে নতুনকৈ ভাবিবলৈ মন গ'ল আৰু মানে ভাল লাগিল কথাখিনি পাতি।
উমঁ ঠিকেই। বাকী আমি এনেকে নতুন নতুন বিষয় লৈ আৰু কথা পাতি থাকিম।
অঁ মাজে মাজে আলোচনা কৰিব লাগিব বাৰু এতিয়া বাৰু ঠিক আছে ৰাখোঁ।
অঁ ঠিক আছে।
ঠিক আছে বাৰু।